হেল্ল'।
হেল্ল', আহ শুনিছ?
অ শুনি আছো।
অ।
মই ডিউটিত আছিলো ৰ, তই?
অ মই অকমানে দৌৰিব ওলাই আহিলো।
হয় নেকি, বৰষুণ দিয়া নাই জানো?
বৰষুণ দিছিলে এই বলো কমাওঁতে অকণমান দৌৰি আহো এতিয়া আকৌ দি আছে।
ক'ত দৌৰিব গৈছে?
এনেই খানাপাৰাৰ ফালে এই ফালে। মানে গধূলি গধূলি অলপ দৌৰিব ওলাই যাওঁ।
বৰষুণ কিমান ডাঙৰ দিছে?
বৰষুণ মানে বেছি ডাঙৰো নহয় নহয়- দিয়া মান দি আছ আৰু।
তোৰ খবৰ বাতি ক?
খবৰ আছো আৰু ঠিকে, তই?
অ ময়ো আছো আৰু তাকে।
এ, ভাত চাত খাই এতিয়া - ভাত খাই আহিছনে খোৱা নাই?
ভাত অ মই খাই আহিছোঁ বাৰু।
অ অ। তই কি কলি? বুজা নাই।
ক'ৰবাত ফুৰিবলৈ গৈছে নে নাই?
অ ফুৰিব এইকেইদিন যোৱা নাই। অ কেইদিনমান আগতে গ'লো একদিন গ'লো।
আচ্ছা।
এ তাৰ পিছত- তাৰ, তাৰপিছত তাতে তোৰ হেৰি- এ আমি তিনিজন মান গৈছিলো এনেকে-
উম।
এ গৰমত এইকেইদিন নহয় হ'ল মানে যোৱা মাহত গলো নেকি যোৱা মাহতে গ'লো।
তাৰে টিকেটত কিমান পইচা লৈনো?
তাৰে টিকেটত এজনৰ নশকে লয় এডালটৰ নশ আৰু তাত- এ সৰু, সৰু হ'লে, আঠশ-আঠশ পঞ্চাশ।
উম, কিবা বাহিৰা খৰচ ওঁ জাই নেকি তাত?।
উম, বা মানে?
বাহিৰা খৰচ মানে আৰু কিবা দিব লাগে নেকি এক্সট্ৰাকে?
এক্সট্ৰাকে দিব নালাগে আৰু ভিতৰত কিবা খোৱা লোৱা কৰা তেতিয়া দিব লাগে আৰু। আৰু কিবা লকাৰ ৰুমৰো এক্সট্ৰা পইচা দিব লাগে।
অ।
সেনেকে আৰু।
ভালনে?
অঁ', ভালে, চাফা হয়।
উম, মানুহ বহুতে হয়, তই বোধবাই যোৱা নাই নেকি?
মই যোৱা নাই, যাম বুলি ভাবিছিলো হে।
অঁ।
যাবলৈ সময়ত-
কেতিয়া, কেতিয়া যাবি?
তাকে ভাবিছিলো, এই বৰষুণটো কমিলে যাম বুলি ভাবো- আৰু বৰষুণে দি আছে নহয় বহুত।
অ', প্লেন বনাইছনে, বনোৱা নাই?
প্লেন, বনোৱা নাই বাৰু এতিয়ালৈ।
অ', আতচ্ছা-আতচ্ছা। এই কেইজনমান যাবি গলে?
গ'লেই আমি দুজন তিনিজন মান যাম চাগে।
অঁ' অঁ'আৎচ্ছা-আৎচ্ছা। কিহত, স্কুটি লৈ যাবিনে ভাড়া গড়ী?
চাওঁ, যদি লগৰ জনে স্কুতি লৈ যায়, তেতিয়া যাম বাৰু। কেলে যাম?
অঁ', অ' আৎচ্ছা-আৎচ্ছা।
তহতে কিহত গৈছিলি?
আমিতো এই, উবেৰত গৈছিলোঁ।
অঁ', উবেৰত খৰচা কিমান মান গৈছিল?
উবেৰত যাওঁতে, চাৰিশ মান লৈছে নেকি। এ চাৰিশ, চাৰে তিনিশ, এনেকুৱা ৰেঞ্জতে হৈ যায় আৰু।
আৰু আহোঁতেও উবেৰতে আহিছিলি নেকি?
নাই নাই, আহোঁতে আমি বাছতে আহিলো।
বাছ পাই ন?
বাছ পাই-পাই-পাই।
ডাইৰেক্ট বাছ, খালি আকৌ আহি পাওঁতে অকমান দেৰি হয়।
অঁ' বাছত এনে ভাড়া কিমান মান গৈছিল?
বাছত তোৰ, এই চল্লিশ, পঞ্চাশ টকা লয় তাৰ পৰা।
উম'
মানে উবেৰতকে অলপ বেছিয়ে যায়।
ঘ পা কেইটা মানত ওলাই গৈছিলি?
বাকী আহ, তই কতো সেই, যোৱা নাই ন' আৰু বেলেগত?
নাই নাই যোৱা নাই।
অ অ।
চ বাকী কেইটা।
কি ক'লি ভালকে বুজি পোৱা নাই।
গ'লে অলপ- এতিয়া চাই পেলাই যাম।
অ আচ্ছা আচ্ছা আচ্ছা।
কিমবা তাইক কৰব পৰা হলে
অ', তাতে তোৰ ডিউটি কেনে চলি আছে?
ডিউটি চলি আছে ঠিকে।
অ', মানুহ চানুহ হয় নে তাতে?
মানুহ হয় বাৰু।
অঁ।
এনে কি কি কাম হা হা?
তই কিবা ডিউটি কৰি আছা নেকি?
মইও এই কৰি আছো।
অ মানে কেনেকুৱা হয় তাত?
অ তাতে সেই তোৰ মানে কম্পিউটাৰ ৰিলেটডে। এ ডাটা এন্ট্ৰি কৰিব লাগে। হয় সেনেকে
ডাটা এন্ট্ৰী কিমান মান পা পইচা তই?
সেইটো পোন্ধৰ দিয়ে।
আচ্ছা
তোমাৰ মানে আঠ আঠ ঘন্টা ডিউটি কৰিব লাগে। ৰাতিপুৱাৰ পৰা গধূলিলেকে সেনেকে পোন্ধৰ দিয়ে, তোৰ কিমান টাইম ডিউটি?
মোৰ সেনেকুৱাই আঠ ন ঘন্টা।
অ তহঁতৰ তাতে এনেই কি কি হয়?
আমাৰ ইয়াতে চব হয় অনলাইন এপ্লাই, প্ৰিন্টিং, জেৰক্স, বাকী ক'ব গলে ধৰা তোৰ কিবা যদি আধাৰ কাৰ্ড বনাব লগা থাকে পি বি চি এইবোৰ হৈ যায়।
অ এপ্লাই চেপ্লাই কৰি দিয় ন?
অ এপ্লাই কৰি দিও।
অ পি ভি চি কাৰ্ড বনালে কিমান মান লয় এনে?
আমি ইয়াতে হণ্ড্ৰেডকে লয়।
অ চবতে একেই দাম।
উম।
লেমিনেচনো কৰ ন?
অ লেমিনেচন হৈ যায়।
অ আচ্ছা আচ্ছা।
লেমিনেচন দি টি পি এছামিছ ইংলিছ।
অ আছামিজ ডিটি পি হয় নেকি?
উম।
অ এনে আছামিছ দি টি পি বহুত বেছিভাগতে নকৰে।
অ মানে হৈ যায় ইয়াত।
অ আছামিজ বহুত তান ন?
তান হয় অলপ।
উম সেইকাৰণে বহুত বেছি ভাগতে নকৰে।
উম সেইটোৱেই।
বাকী কলেজ খুলি আছে নেকি?
কলেজত যোৱা নাই বাৰু মই এতিয়ালৈ
অ খোলা নাই
অ খোলা নাই গৰমৰ বন্ধ
অ এইবাৰতো ছিক্স ছেমৰ এক্সাম দিলে ন
উম
অ অ
তোৰ কেনেকোৱা হল এক্মাম
অ ঠিকেই আছে এক্মাম
ৰিজাল্টটো দিয়া নাই এতিয়ালৈ
ৰিজাল্ট তেনে একেলগে দিব নে নে কি নে তহঁতৰ পৰা দেৰিকে দিয়ে
তাকেইতো বি এৰ বা কেতিয়া দিয়ে আকৌ
অ আ মোৰ বিকমৰতো এইটো ক'ব নোৱাৰো কেতিয়া দিয়ে
উম
উ বাকী তই ইয়াৰ পিছত কি কৰিম বুলি ভাবিছ
তাকেই জব চব বিচাৰিছো বাৰু অনলাইন এপ্লাই কৰি দিছো মই
অ আচ্ছা কিহত কৰিছ
উম আছে মানে ডিফেন্সতো কৰি দিছো আৰু বাকি গভমেন্ট জববোৰতো কৰি থৈছো
অ আচ্ছা তই ডিফেন্সত যাবি নেকি
উম
অ মানে এন চি চি জইন কৰিছ' আৰু নেকি
এন চিচি অ কৰি আছো বাৰু মই
অ সদায় যাব লাগে নে
নাই নাই ৰবিবাৰেহে
অ চানডে চানডে অ অ আচ্ছা আচ্ছা এ বাকী আও এনে মইও সেই বিচাৰি আছো মই
এনে তই কিহত কৰিম বুলি ভাবিছ
মই বেংকিঙত কৰিম বুলি ভাৱিছিলো
উম বেংকিং
উম কাৰণ মই কমাৰ্চৰ বেকগ্ৰাউণ্ডটোতো সেইকাৰণে বেংকত কমাৰ্চ বেকগ্ৰাউণ্ডেই বিচাৰে
উম এনে ষ্টেনগ্ৰাফি কৰিব পাৰ দেখোন সেইটোতো বহুত ভাল হয়
অ ষ্টেনগ্ৰাফি কৰিব পাৰি কিন্তু ক'ত বা শিকায় সেইটো গম নাপাও নহয়
সেইটো হয় আৰু টান বুলি শুনিছো মই ষ্টেনোগ্ৰাফিটো অলপ
অ সেইটো চৰ্ট হেণ্ড টাইপিংটো অলপ লেংগুৱেজ বিলাক বেলেগ থাকে নেকি
উম সেনেকোৱাই
কিবা ক'ড লেংগুৱেজ থাকে
উম
তই জান নেকি কত শিকাই
নাই ময়ো শিকিম বুলি ভাৱিছো, মানে কত শিকাই সিটো বিচাৰি পোৱা নাই। সেইকাৰণে কৰিব পৰা নাই।
অ'। স্তেনৰ শিকিলে অৱশ্যে হাইকোৰ্টে-চাইকোৰ্টে পায়।
অঁ বহুত পাই, কেতিয়াবা পাই যায়।
অঁ তাকে।
দৰমহা ভালেই দিয়ে।
ভালেখিনি দিয়ে।
সেইকাৰণে ভাবি আছোঁ আৰু।
অঁ, তাৰেইকাৰণে গ্ৰেজুৱেট লাগে ন।
উম।
অ'।
টেনোগ্ৰাফিত বেছিভাগে এপ্লাই নকৰে কাৰণ ডিপ্ল'মা লাগে ন।
অঁ আচ্ছা তাতে এনে কৰ্চটো কিমান ডিউৰেচন হয় বা।
এইটো তোৰ এইটো তোৰ ধৰ কৰ্চটো লৈ কথা আৰু তই কিমান কৰিব বিচাৰ। ছয় মাহৰ আছে এক বছৰো আছে।
অ' এনেই কোনটো কৰা ভাল হ'ব?
মানে এক বছৰ কৰিলে ভাল কাৰণ বহুতত একবছৰে বিচাৰে।
অ', আচ্ছা আচ্ছা। হয়।
তই চাই থই দিবিচোন, তই যদি পাৱ অনেকে কিবা কোৰ্চ।
অ', অ', মই চাব লাগিব ৰ'হ। সেইটো, ক'ত বা পোৱা যায়?
অ' সেইটোৱে। মই শুনিছো অ' চাৰ্ভে আছে আৰু গণেশগুৰিত থাকা বুলি শুনিছিলো মই।
অ', তোৰ চিনাকি আছে নেকি?
এনেকে চিনাকি নাই মোৰ।
কি কলি?
চিনাকি সেনেকে নাই মোৰ।
অ', আচ্ছা আচ্ছা ফিজ বা কিমান বা হয়।
সেইটো এফিচ অলপ বেছি হ'ব চাগে আঠ-ন হাজাৰ মান।
অ', এক বছৰত ন'?
উম।
এক বছৰ হ'লে, ঠিকেই আছে। আঠ-ন হাজাৰ
এক বছৰ হলেটো কৰ'বাত বাৰ, তেৰ হাজাৰ মান পৰিব চাগে।
অ সেইখিনিও পাৰিম আৰু তাতকে বেছি হ'লে দিগদাৰ।
বাকী তোৰ ডিউটি কেইটা লৈকে?
ডিউটি, মই থাকিম বাৰু আঠটা-নটা মানলৈ যদি বৰষুণটো যদি বৰষুণ দি থাকে মই গুচি যাম আৰু।
অ', আচ্ছা আচ্ছা। আজি বৰষুণ নকমিবই নেকি?
উম, সেয়ে। নকমিলে আৰু পাই নাই, গুচি যাম।
অ অ দে ঠিক আছে বাৰু হেল্ল হেল্ল ঠিক আছে হ'ব দে লগ পাম পিছত
অ পিছত লগ পাম বাৰু আহিবি এবাৰ মোৰ দোকানলৈ
অ অ যাম ৰ এবাৰ কিবা কাম থাকিলে যাম বাৰু তু তাতে যাম উম দে ঠিক আছে